অ কি কৰি আছে
বহি আছ ভালে নে
ভাই খাইছো
হয়
উনি ফল কৰিছে
অ কল কৰিছো
বাকী ঘৰত কোনে ভাল
ঘৰত ভালে আছে ত বাকী খবৰ খবৰ কেনেকুৱা চলি আছে
আজি কি লৈ আলোচনা কৰা যায় আমি
কিবে ভ্ৰমণ বা খাদ্য
অ দুইটা মিক্স চাৰি আলোচনা কৰো আজি না তাৰমানানে ভ্ৰমণৰ লগতে খাদ্যটো আহি যায় আমি ভ্ৰমণ কৰিবলৈ হলে খোৱা খোৱাটো তাৰমানে আ সা বাচি ল'ব লাগে
হয়
দুটা মিক্সচাৰি আলোচনা কৰো
হয় হয় ভ্ৰমণ আপুনি ক'ত কত গৈছিলে ভ্ৰমণ কৰি
ভ্ৰমণতটো কৰি আছো ভ্ৰমণটো বহুত ঠাইয়টো কৰিছো এতিয়া এই বছৰ কি আপোনাৰ কোনো প্লানিং আছে নেকি ভ্ৰমণ কৰাৰ ক'তবা যোৱাৰ
উ এইবছৰটো নাই
অঁ ভ্ৰমণ কৰিব লাগে ভ্ৰমণ কৰিলে আমাৰ মনটোও ভাল হয় ক'ত বা তাৰমানে ভ্ৰমণ কৰিলে কি হয় মনটো মনটোৰ লগতো আমি ব বস্তু খিনি বাহিৰৰ বস্তু খিনি আমি অনুভৱ কৰিব পাৰো কেনেকৈ বাহিৰৰ মানুহ বাহৰে পৰিস্থিতি কেনেকৈ চলে এইখিনি আমি অনুভৱ কৰিব পাৰো
হয় ভ্ৰমণ ভ্ৰমণ কৰিলে মানে আমাৰ মনতটো মানে একেবাৰে সতেজ আৰু মানে ই হৈ থাকে
হয় মনটো ভাল ভাল হৈ থাকে
হয় ভ্ৰমণ কৰা ধৰি এতিয়া আমিত বহুত ঠাইত উ মানে দেখিব পাৰো আৰু বহুত ঠাইৰ বহুত অঞ্চলৰ মানে মানুহৰ ভাষা সংস্কৃতি আৰু জীৱন ধাৰণা মানে বেলেগ বেলেগ হয়। আৰু মানে সেইবোৰ, সেইবোৰৰ পৰা আমি বহুত অভিজ্ঞতাও লাভ কৰোঁ জ্ঞান বৃদ্ধিও হয় আমাৰ আৰু তেওঁলোকৰ পৰা মানে আমি যদি কথা বতৰা পাৰি পাতো তেন্তে আমি তেওঁলোকৰ লগত নিজৰ ভাৱ বিনিময়ও কৰিব পাৰিম।
হয় নিজৰ এৰিয়া পৰিস্থিতি চাই। সব ক সব চাইডতে কি হৈ আছে বস্তু আমি অলপ নজৰ দিব পাৰো।
হয়। ইয়াৰ উপৰি মানে পাহাৰ, নদী, তাৰপিছত হাবি, সাগৰ এই প্ৰাকৃতিক সৌন্দৰ্য মানে উপভোগ কৰাটো মানে কিমান যে আনন্দ লাগে ন।
হয় সেইটোৱেই। আমি বিশখাপট তোমাৰ আৰু আমি যদি চাউথ ইণ্ডিয়াৰ ফালে যাওঁ খোৱা লোৱা তাতো খোৱা লোৱা এনেকুৱা যে
আ মই যেতিয়া বিশাখাপটনম গৈছিলোঁ আমাৰ এইফালে যেনেকোৱা চাউল আমি খাবলৈ পাওঁ, সেইফালে চাউলৰ আমি চাউল খোৱাটো কম। তাতে বেলেগ বেলেগ বস্তু আমি ধোচা, ইডলি, এইবিলাক এইবিলাক খোৱাত তাৰমানে বেলেগ এটা টেষ্টি। তাৰমানে বেলেগ বেলেগ ঠাই খোৱাৰ পৰিৱেশটো বেলেগ বেলেগ হয়। ত আমি যেতিয়া চাউথ ইণ্ডিয়ান তাৰমানে যেতিয়া বিশাখাপথমত আছিলো তেতিয়া চাইছো আৰ কি যে আমি ভাত খাবলৈ তাৰ মানে বিচাৰিব লাগে হোটেল ক'ত ভাত পোৱা যায়। তেনেকুৱা নাই। ভাতৰ ভাতৰ চাইড আমি বিৰিয়ানী কিনিবলৈ পাওঁ, কিন্তু ভাত বিচাৰি, আমি চাউলটো বিচাৰি নাপাওঁ। ঠাই বিশেষে বস্তুখিনি হা হা
খাদ্যও বেলেগ হয়।
হয়। বেলেগ বেলেগ ঠাইত তাৰ মানে খাদ্য খিনো খাদ্যয় যটো পৰিৱেশ সেইটো বেলেগ বেলেগ হয়।
হা।
ত আমি অ সেইকাৰণে অলপ ঘৰৰ পৰা ওলাই বাহিৰত আমি ফুৰিব লাগে। ফুৰিলে আমি বাহিৰা আমি নহ'লে বাহিৰা জ্ঞান আমি অৰ্জন মনৰ প, মনটো ভাল লাগে যে ইমান ধুনীয়া ঠাই, হা সাগৰত যেতিয়া আমি তাৰমানে গা ধবলে যাওঁ, ইমান মানুহ, তাৰমানে প্ৰতিটো কানট্ৰিৰ পৰা মানুহ বিলাক গাওঁ ধুবলৈ আহে তাতে, এনেকুৱা লাগে এনেকুৱা ফূৰ্তি লাগে তাতে
উম।
মানে নিজৰ অনুভৱটো বেলেগ হৈ যায়, যেন আমি এটা ঠাইত আহিছো, ইমান মানুহ সাগৰৰ ঢেউ, এনেকুৱা ঢেউ আহে মাজে মাজে একদম মূৰৰ ওপৰদি ধুপাত হৈ যায়, এনেই মজা লাগে।
হয়।
সেইটো সেইটো আমি সেইবিলাকো আমি অনুভৱ কৰিব লাগে, বাহিৰত যেতিয়া ফুৰিবলৈ যাওঁ।
মানে ভ্ৰমণৰ জৰিয়তে মানে আমি যিসকলে মানে ভ্ৰমণ কৰিবলৈ যাওঁ, তেওঁলোক লগত মাজত যিটো সম্প্ৰীতি মানে বন্ধুত্ব এটা বন্ধন আছে, সেইটো তেওঁ মানে ঘূৰি ফুৰে।
গঢ়ি উঠে আৰু এটা কথা হ'ল, ভ্ৰমন ভ্ৰমন গ'লে এটা বস্তু আমি লক্ষ্য কৰিব পাইছো। যে মই যে যত যত গৈছোঁ। তাৰমানে কোনো পৰিচিত মানুহৰ তাৰমানে যিটো অনুভৱ, তাতেই তাৰমানে সেইখি খিনি অটমেটিকেই তাৰমানে বাহিৰৰ মানুহৰ লগত হৈ যায়। কোনোবা হয়তো আপুনি চাওক, লণ্ডনৰ পৰা আহিছে। সিহঁতে তাৰমানে হিন্দী বুজি নাপায়। অসমীয়া ভাষা বুজি নাপাই, সিহতৰ লগ ইংলিছত কথা ক'ব লাগে, আমি ইংলিছ নাজানিলেও, তাৰমানে ইংলিছত তাৰমানে ট্ৰাই কৰিলেও তাৰমানে অলপ ভাল লাগে যে, আমি শিকি আছো নেকি? যিবোলে আমি, আমি যেনেকুৱা হিন্দী ভাষা ভালকৈ কব নোৱাৰো, হিন্দী ভাষী সকলৰ লগত আমি যেতিয়া কথা পাতো, হিন্দীত ক'ব লাগে, তেতিয়া হিন্দী ভষাটো ম হয় আমি শিক শিকি আছো, নতুন ভাষা এটা তাৰমানে, এটা বেলেগ আহে। সেইকাৰণে আমি বাহিৰত যাব লাগে, আমি যেতিয়া আপাৰ অসমত যাওঁ, যেনেকুৱা যোৰহাট, গোলাঘাট, আহ ডিব্ৰুগড় সিফালে যেতিয়া যাওঁ, তেতিয়া আমাৰ এই যে অসমীয়া ভাষাটো, পিয়ৰ অসমীয়া ভাষাটো আমি শুনিবলৈ পাওঁ।
তেনেকে আমাৰ, আমাৰ য ল'ৱাৰৰ অসমত আমি যেতিয়া যাওঁ, তেতিয়া আমি বাংলা বা গৰুৱা ভাষাখিনি আমি ব্যৱহাৰ কৰো, তে ভাষাৰ ওপৰত আমাৰ অভিজ্ঞতা এটা আহে, ফুৰিলে আমাৰ ভাষাৰ অভিজ্ঞতাখিনি আমাৰ বহুত আহে। তে সেইকাৰণে আমি ঘৰত বহি নাথাকি সময় পালেই ক'তবা নহয় ক'তবা ফুৰিবলৈ, ফুৰি ফুৰিব যোৱাটো আমাৰ মই ভাবোঁ এই মানৱ জাতিৰ এটা অবিচ্ছেদ্য অংগ বুলি আমি ক'ব পাৰি। হয় হয়। ফুৰাটো আমাৰ, আমাৰ কাৰণে এটা ভাল পৰিবেশ এটা লৈ আহে।
উম।
আৰু যিটো সাম্প তাৰমানে সাম্প্ৰতিক পৰিবেশ পৰিস্থিতিৰ ওপৰত আমি অলপ হ'লেও জ্ঞান তাৰমানে আমি আহৰণ হয় বাহিৰত।
হা
সেই অলপ ফুৰাৰো দৰকাৰ আছে আৰু আমি এটা ভাল প্লে ফৰ্ম পাইছো, যিটো প্লেটফৰ্মত বৰ্তমান কথা পাতি আছো, আমি ফুৰাৰ কাৰণে বা সিহতে ভ্ৰমণ ভ্ৰমণৰ কাৰণেও তাৰমানে আমাক এটা ভাল সুবিধা তাৰমানে দেখাই দি আছে, বন্ধুত্বমূলক আলোচনা সকলৰ লগত কথা পাতি আছে, হয়। হা, আমি বন্ধুত্বমূলক সকলৰ লগত কথা পাতি আছো। আজি কাৰো লগত পৰিচিত নাই, মানুহৰ লগত পৰিচিতি ইয়াতে হৈ আছো।
হয়।
তাৰ লগত ভ্ৰমণৰ লগত আমি খাদ্যখিনি ইয়াতো সংমিশ্ৰণ হৈ থাকে।
হা
আমি যদি বাহিৰত যাওঁ বাহিৰৰ খোৱা খাদ্যখিনি অলপ চাই চিন্তি আমি খাব লাগে কাৰণ আমি সকলো ঠাইত খোৱাতটো আমাৰ তাৰমানে এ কাৰণ উপযোগী নহয়।
উম হয় হয়।
যেতিয়া আমি এটা কথা আমি আগত গৈছো চাউথ ইণ্ডিয়াত দ্বিতীয় যাওঁ দক্ষিণ দক্ষিণ ভাৰতৰ দ্বিতীয় যাওঁ।
হয়।
তাতে আমি খাদ্য খিনি অলপ তাৰমানে। সিহঁতে প্ৰতিটো খাদ্যৰ লগত সেইহেতু কিছুলোক ই ব্যৱহাৰ কৰে, আ তেঁতুল বুলি কওঁ যে, টেঙা।
হয়
টেঙা বস্তু এটা হা টেঙা বস্তু কিবা এটা মিহলি কৰে খোৱাত আপুনি দালি খালে তাতে টেঙা পাব কদ বা ইডলি খাব তাতে টেঙা পাব। ক'ত বা কিবা খাব টেঙা পাব, সেইখিনি আমাৰ কাৰণে উপযোগী নহয় কাৰণ আমি এইখিনি নাখাওঁ।
হয়।
সেই বস্তুখিনি আমি নাখাওঁ সেইখিনিও আমি তাৰমানে বাহিৰত গ'লে সেই পৰিস্থিতি খিনি আমি অলপ অ' মিলাই চলিব লাগে কত বা
হয়।
তেনেকে ৰাতিপুৱা আমি চাহ খাওঁ টোপনিৰ পৰা উঠি। ভ্ৰমণত গ'লে আমি সেইখিনিত চাহ চাহ নাপাও ফুৰিবলৈ গ'লে আমি খোজকাঢ়িব আমি অলপ বোধ কৰোঁ। যে আমি খোজকাঢ়িব নোৱাৰো কিন্তু খোজকাঢ়ি বস্তু কিন্তু চব চাই চাব লাগে যে ক'ত কি হৈ আছে। আমি যেনেকুৱা চাউথ ইণ্ডিয়ানে ফালে আমি সাগৰৰ ফালে ইগলা আৰু এটা বস্তু দেখিবিলে পোৱা এইটো হল। আমাৰ সাগৰীয় যিটো মাছ ত' এনেকৈ মাৰি সিহ নদীৰ চাইডত ৰাখি দিয়ে না তাৰমানে তাৰমানে সিহঁতৰ ৰ'দত দিয়ে তাৰমানে আমি যেনেকৈ আমি মিছা মাছটো পাওঁ। বহুত কোৱালিটিৰ মাছ পাওঁ আমি সেইখিনি মাছ তাতে এনে এনে এভেইলেবল মাছ। দেখিলে এনে মজা লাগে যেনে বঢ়িয়া বহুত ভাল জাগাত আমি আহি
উম, হয় - হয়। হয়, যদি আমি খোজকাঢ়ি প্ৰতিটো বস্তু মানে লক্ষ্য কৰি চাওঁ পাৰো তেন্তে মনত এটা বেলেগ মানে এটা আনন্দ আহিব।
আনন্দ হয় - হয় - হয়। তে এইখিনি আমি ভ্ৰমনত গলে কিছু বস্তু আমি অলপ নজৰো দিব লাগে কাৰণ আমি যেতিয়া ভ্ৰমণৰ কাৰণে যাওঁ আগত তে কোনো ফ্ৰি প্লেন আমি নকৰো আগতিয়াকৈ যদি আমি কোনো সঠিক সিদ্ধান্ত লওঁ যে আমি ভ্ৰমণত যাম কিমান দিনৰ কাৰণে যাম দুদিন তিনিদিন চাৰিদিন পাঁচদিন যদিটো লং টাইমৰ কাৰণে আমি ক'টবা যাওঁ কিছু কিছু বস্তু আমি ল'বলগীয়া হয় সেই বস্তুখিনি আমি আগতে একো প্লেন কৰিব লাগে যে আমি তাত গৈ কিমান কি ৰঙৰ কাপোৰ পিন্ধিম। কি তাৰমানে কি খাম আমি?
উম,
তাৰমানে কাপোৰ খিনি তাত কৰিলে আমি তাৰ সেইটো পৰিৱেশৰ লগত আমাৰ কাপোৰ খানি কিন্তু মিলিব নে নাই? সেই পৰিবেশটো কেনেকুৱা আহিব কাপোৰ আমি লৈ যাম সেইখিনি পৰিবেশৰ লগত আমি মিলিব না নাই? যেনেকা আমি সাগৰৰ পাৰত গৈছিলো। বা আমি সাগৰৰ পৰা গৈছোঁ গৈ চাওঁ যাতে প্ৰত্যেকটো মানুহে তাৰমানে হাফ পেণ্ট আৰু গেঞ্জি তাৰমানে গাত দিছে। আমিতো সেইখিনি লৈ যোৱা নাই পিছত আমি বাধ্য হলো তাৰমানে দোকানৰ পৰা কিনি লৈ আমি সাগৰত তাৰমানে গা ধুবলৈ গলো। সেইখিনি পৰিবেশ ত' আমাৰ জনা নাছিল যোৱাৰ পিছত আমি অনুভৱ কৰিলো আমি পৰিৱেশটো আহিল যে হয় বাহিৰতে আহিলে আমি এইখিনি এইখিনি ল'ব লাগিব।
হাঁ?
অত্যাধিক গৰম মানুহে তাৰ মানে চুটি কাপোৰ পিন্ধে আমি লং তাৰমানে লং কাপোৰ পিন্ধি যাওঁ, মহিলাসকলে তাৰমানে এনেকুৱা ফ পিন্ধে তাৰমানে আমি সেইটো চাব নোৱাৰো পৰি পৰিৱেশত আমাৰ আমাৰ নজৰত আহি যায় যে আমি চাব নোৱাৰো কিন্তু সেইটো পৰিৱেশ তাতে সেইটো পৰিবেশ চলি আছে
হয়
আমি এইখিনি বস্তু বাহিৰৰ লগত আৰু আমাৰ লগত। আমি সেইখিনি মিলাই মিলাই তাৰমানে বাহিৰত গ'লে মিলাই এটা চল চলিব লগা অৱস্থাত। আহে আৰু কি।
হয় বাহিৰত গ'লে মানে বহুতো নতুন নতুন অভিজ্ঞতা আমি পাওঁ। অমূল্য অভিজ্ঞতা হয় বিভিন্ন স্থান চাব পাৰো ইয়াৰ জ জৰিয়তে মানে আমাৰ জ্ঞান বৃদ্ধি হয় সংস্কৃত সৈতে মানে সংযোগ জীৱ তাৰ মানে মনত এটা আনন্দ
হয় বাহিৰত গ'লে দুখ বিলাক দূৰ হয় আজি ঘৰত আপুনি বহি থাকিব অকলে অকলে ভাল নালাগিব তাতকে ঘৰৰ পৰা ওলাই আহিব তাতে বন্ধু বান্ধৱী বিলাকৰ লগত লগ হ'ব বজাৰ গলে আমাৰ বয়খিয়াল বন্ধু যিবিলাক আমাক সিহঁতৰ ক্লাছমেট আছিলে সেই সকলোকো লগ লগ পাব সেইকাৰণে ওলাব লাগে আমি ফুৰিব লাগে আমি ফুৰিলে অভিজ্ঞতা আহে যিয়ে নহওক আজি আজি আৰু বিশেষ বিতংভাৱে আলোচনা কৰিলো ভালেই
হয় আপোনাল লগত কথা পাতি বহুত কিবা শিকিব পাৰিলো
অ পৰৱৰ্তীত আমি আলোচনা কৰিম আজি আজিৰ কাৰণে শুভৰাতি
হা হ'ব শুভৰাতি
ঠিক